অ অ।
কোৱা কি খবৰ?
মোৰ ভাল, তোমাৰ?
মোৰো ভাল। কি কৰি আছা?
মই অলপমান ঘৰৰ কাম কৰি আছিলো। তুমি?
অ ময়ো ঘৰৰ কাম কৰি আছো আৰু গান শুনি আছো।
উ হয় নেকি তুমি গান শুনি ভাল পোৱা?
অ বহুত ভাল পাওঁ, তুমি?
মোৰো ভাল লাগে। কেতিয়া গান শুনা তুমি?
মই ৰাতিপুৱা ঘৰৰ কাম কৰোতে গান শুনো আৰু কেতিয়াবা মনটো বেয়া লাগিলেও গান শুনো। তুমি?
মইও মই ৰাতিপুৱা মই কাম কৰা সময়ত মানে গানটো শুনিলে কামটো সোনকালে হয় আৰু মানে এনজয় হয়। মানে কামটো কৰিছো বুলি নালাগে, ময়ো এ সেই কেনো কাম কৰাৰ আগতে গান টো লগাই দিওঁ শুনো আৰু মই আমি যেতিয়া কলেজত যাও নহয় তেতিয়া মই বাছেদি যাওঁতো মই বাছেদি শুনি শুনি যাওঁ, আহাৰ সময়তো মই গান শুনি আহো। তেনেকুৱাকে মানে আৰু কেতিয়াবা ৰাতি মই টোপনি মৰাৰ আগত অলপমান গানটো শুনো তেতিয়া মানে কি হয় মনটো ৰিলেক্স হয় সেইকাৰণে।
অ অ ঠিকেই কৈছা। মইও সেনেকুৱা কৰো গান শুনো, যেতিয়া মনটো বেয়া লাগে তেতিয়াও শুনো, পিছে তুমি কাৰ গান বেছি শুনা?
মই মই জুবিন দাৰ গান মোৰ বিৰাটেই ভাল লাগে। জুবিন দা মোৰ ফেভৰেট ছিংগাৰ হয়তো। তেওঁৰ গান মই শুনো আৰু মই মানে মানে অসমীয়াৰ ভিতৰত মই জুবিন দাৰ গান বিলাকেই বেছি শুনো। আৰু হিন্দী গানৰ ভিতৰত মই উম হিন্দী গানৰ ভিতৰত মোৰ বহুতৰে গান ভাল লাগে যেনেকা অৰিজিত সিং আৰু আৰু আছে আৰু এনেকুৱা ধৰণৰ মানে নতুন মানে পুৰাণা গান বিলাক যে কিশোৰ কুমাৰ তেওঁলোকৰ গান বিলাক আৰু লা-লতা মংগেশকাৰ। তেওঁলোকৰ গান বিলাক মই শুনি থাকো, পুৰণা পুৰণা গান বিলাক যে মোৰ ভাল লাগে। তুমি কাৰ কাৰ গান শুনি ভাল পোৱা?
ঠিকে কৈছা। মইও এয়া জুবিন দাৰ গান মানে মোৰ চবকে বেছি ভাল লাগে। অসমীয়া গানৰ ভিতৰত তেওঁৰ গানে মোৰ প্ৰিয় হয়। আৰু মই ময়ো এয়া অব নাইণ্টিজৰ যে হিন্দী গানবিলাক অ কুমাৰ চানু, উদিত নাৰায়ণ, আ-আলকা য়াগনিক এয়া লতা মংগেশকাৰ। মই তেখেত সকলৰ গান মানে বহুত ভাল পাওঁ।
অ তুমি মানে বেছি নাইণ্টিজৰ গান বিলাকে ভাল পোৱা ন?
অ' ঠিকেই কৈছা।
পিছে গান আ' মনোৰঞ্জন হয় গানৰ, গান নুশুনিলে অ' বাৰু আজিকালি দিনত অ' গানটোৱে বহুত ভাল লাগে, মনটোও ভাল কৰে গান
হু', হু' মোৰো তেনেকুৱা মানে গানটো শুনিলে বহুত মানে মনটো ৰিলেক্স হয়, আৰু মানে কাম কৰা সময়ত যেতিয়া গান শুনো নহয়, এনেকুৱা নালাগে যে মই কা কাম কৰি ভাল লাগে, কাম কৰা সময়ত মানে গানটো শুনিলে। তুমি জুবিন দাৰ কোনটো গান বাৰু বেছি ভাল পোৱা?
অ' হেল্লো
অ'
অ' মানে শুনা পোৱা নাই, কিবা কলা নেকি?
অ' মই কৈছোঁ তুমি জুবিন দাৰ কোনটো গান বেছি ভাল পোৱা?
মই জুবিন দাৰ মায়াবিনী গানটো মোৰ বহুত ভাল লাগে।
অ' মোৰো জুবিন দাৰ মায়াবিনী গানটো মোৰ বিৰাটেই ভাল লাগে। আৰু এটা আছে নহয়, উম সংগে মাৰমাৰ মানে, জুবিন দাই অলপমান গাইছিলে সেই গান খিনি। এ' ইমানেই ভাল লাগে সেইখিনি আৰু মোৰ আৰু এ টা আছে ফেভৰেট মানে আ' মায়া নেকি, অ', অ' মায়া গানটোও মোৰ বিৰাতে ভাল লাগে।
অ' মইয়ো, মইয়ো বহুত ভাল পাওঁ। এ' এইবিলাক গান পিছে মই স্কুলৰ সময়ত আ' ইলেক্টিভ চাবজেক্ট হিচাপে মিউজিক টোৱে লৈছিলোঁ।
হয় নেকি, তুমি কি, কি পঢ়িছিলা?
মিউজিক ক'ত বিশেষকৈ আমাক আ' সুৰৰ তাল শিকায় তাৰ পিছত আ' মানে গানৰ ছটা খেয়াল, বৰা খেয়াল এইবিলাক শিকায়। আৰু ছা ৰে গা মা শিকায়, আ' ত' এইবিলাক শিকিছিলোঁ মই। মিউজিক তেতিয়া ইলেক্টিভ চাবজেক্ট হি-হিচাপে লৈছিলোঁ।
মই এই পিছে ইমান নাজানোঁ মানে এনেকোৱা, ইলেক্টিভ চাবজেক্ট মই লোৱা নাছিলোঁ। আ' মই ইমান নাজানোয়ে মানে তাল, সুৰ এইবিলাক কেনেকে মানে পঢ়ে। সেইকাৰণে সুধিলোঁ।
মই আকৌ মোৰ গান টো মানে, আ' মই গানটো মই বহুত ভাল পাইছিলোঁ, মই স্কুলৰ সময়ত মই আ' বহুতো গান গাইছিলোঁ তেনেকুৱা সাংস্কৃতিক অনুষ্ঠানত মই গান গাইছিলোঁ, মই প্ৰাইজো পাইছিলোঁ, আ' এই গানত।
এ' তুমি আ' তুমি কি গাইছিলা, যোনটো তুমি প্ৰাইজ পাইছিলা?
মই এবাৰ দেশ প্ৰেম মূলক গান গাইছিলোঁ, তাতে মই ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ। আৰু এনেও বন্ধুসকলৰ লগত খুৰাচ গাইছিলোঁ। তেতিয়াও, তেতিয়াও প্ৰাইজ পাইছিলোঁ।
বা তুমি মানে যোনটো আহ অ', দেশপমূলক গান গাইছিল অকলে গাইছিলা নে নি বন্ধুৰ লগত গাইছিলা।
অ', মোৰ এজন বন্ধু আছিলে, এজন আছিলে, অ', গ্ৰুপ পোৱা নাই মানে সি ল'ৰাটো মানে ল'ৰাটো সি গাইছে ছোৱালীখিনি মই গাইছে এনেকাকে গাইছিলো‍ঁ আমি।
অ', তুমি মানে গান গাই ভাল পোৱা ন।
অ', গান গাই মই ভাল পাওঁ মোৰ পিছে সপোন আছিলে যে মই ভালকে গান শিকিম আহ গানৰ প্ৰতি মোৰ আকৰ্ষণ আছিলে। পিছে নহ'ল বাৰু পঢ়া শুনা ক্ষে ত্রত, আহ পঢ়া শুনা কাৰণে গানটো ইমান শিকা নহ'ল মোৰ।
অ', সেইটোতো বহুত দুখ লগা বাৰু মানে আমি আহ সপোনটো সদায় পূৰণ কৰিব লাগে যোনটো আমি পাৰোঁ। সেইটো মানে আমাৰ টেলেণ্ট হয়, সেইকাৰণে আমি সেইটোছ জোৰ দিব লাগে। মোৰ এনেকুৱা হৈছে গানো, অ'। মই মানে ইমান গানতো গাব নোৱাৰোঁ। শুনি থাকো আৰু মই গানত নাচিব পাৰোঁ।
অ', বা বহুত ভাল কথা। পিছে মই ইমান নাচিব নোৱাৰো, মই মানে নাচিব নোৱাৰোৱে, কিন্তু মই মানে মানে নাচে যোনে মই সেইবিলাক চাই বহুত ভাল পাওঁ, কিন্তু মই নিজে নাচিব নোৱাৰোঁ।
অ', মইও তেনেকুৱাই মোৰ গান শুনি ভাল লাগে কিন্তু গান গাব নোৱাৰোঁ। অ', মই মানে অ', মই স্কুলতো নাচিছিলো মানে আমাৰ স্কুলত যিমানে মানে সাংস্কৃতিক অনুষ্ঠান যিমান প্ৰগ্ৰেম হয়। তাতে মানে মই নাচোৱে আৰু মানে আমাৰ মই এতিয়া যিহেঁতু কলেজত পঢ়ো। মই কলেজতো মানে আমাৰ প্ৰেচাৰ হৈছিলে তেতিয়াও নাচিছিলোঁ। আৰু আৰু মানে আমাৰ বিহু আছিলে যে বিহুত আমাৰ কলেজত মানে ফাংচন আছিলে। বিহুতো মই মানে বিহু নাচিছিলোঁ।
অ', বাহ। পিছে কেতিয়াবা মোক নাচি দেখাবা।
অ', মই দেখান তুমি নাচি, তুমি গান গাব মই নাচিম ঠিক আছে।
অ', অ', অ', কেতিয়াবা আহিবা বা ময়ো যাম কেতিয়াবা সময় হ'লে। ত' দুজনে আমি এক লগগত বহি নাচিম, গান গাম।
অ', ঠিক আছে। পিছে মই আৰু মোৰ মই চেভেন্তিছৰ গান বিলাক আৰু নাইনতিছৰ গান বিলাক মই বেছিকে শুনো মানে মই ৰাতি যেতিয়া নহয়। নাইনটিজৰ, চেভেন্টিজৰ গান বিলাক শুনি থাকো ৰাতি শোৱাৰ আগতে। মোৰ মানে বিৰাটে ভাল লাগে। সেইটো মানে মোৰ এটা ৰুটিন হৈ গৈছে মানে এতিয়া মই গান নুশুনিলে মোৰ ভালে নালাগে। আৰু গান নুশুনিলে মোৰ কামে কৰিব ম'ন নাযায়।
অ', ঠিকে কৈছা গানতো হয়য়ে এনেকুৱা। হয় মোৰো হয় এনেুকুৱা, মোৰো হয় মই মোৰো হয় এনেকুৱা। মইয়ো গানটো মানে, মোক ক'লোৱে দেখোন, মোৰ গানটোৰ এটা পেশ্বন আছিলে, মই গানটোৰ ওপৰত কি মোৰ, বহুত আকৰ্ষণ আছিলে! ত' মইও মন-চন মানে, বহুত বেয়া লাগিলে! এ, মই এনিটাইম গান শুনিয়ে থাকোঁ। মানে, এনেকা লাগে, গান টো মোৰ কাৰণে, এটা মেডিচিন হয়!
অ'! হয়। বা! এনেকুৱা হয় দিয়াচোন! মোৰো তেনেকুৱা মানে, কেতিয়াবা মোৰ মনতো বেয়া লাগিলে, মই অলপমান মানে, মানে, নানাচিলেও মই, মোবাইলতে চাই দিওঁ, নাচা ভিডিঅ-চিডিঅ। তেতিয়া মানে, ভাল লাগি যায়! আৰু মইয়ো এনেকুৱা হৈ গ'ল মানে, সময়ৰ লগে- লগে মই মানে, নাচৰ যোনটো মোৰ চখ আছিলে, সেইটো কমি গ'ল। এতিয়া আৰু না ইমান মানে নকৰোঁ, তেনেকুৱা। এতিয়া মানে, পঢ়াটোৱে বেছি হৈ গৈছে যে। মানে, কলেজতো বেছি প্ৰিপেয়াৰ কৰিব নোৱাৰোঁ, নাচিবৰ কাৰণে। সেইকাৰণে ইমান সময় নাপাওঁ।
অ'! হয় বাৰু এইটো। মানে, এনেকুৱা হয় কেতিয়াবা, যে কিবা এটা তোমাৰ মানে, স্কিল থাকিব বা কিবা এটা তোমাৰ টেলেন্ট থাকিব আঁ কেতিয়াবা সময়ৰ কাৰণে বা কেতিয়াবা, বহুতৰ এনেকুৱা হয়, পইচাৰ কাৰণে, সময়ৰ কাৰণে, বহুতৰ পঢ়াৰ কাৰণে, মানে নিজৰ সপোন গিলা, টেলেণ্ট গিলা, দেখাব নোৱাৰে।
অ'! তে মানে, পইচাৰ কাৰণে বহুতে নিজৰ টেলেণ্টটো মানে, আঁ প্ৰকাশ কৰিব নোৱাৰে।
তেনেকুৱা মই আৰু মানে, আঁ স্পেচিফিকেলি ডান্সৰ কাৰণে, একো মানে, আঁ যেনেকুৱা টিউচন লয় নহয়, মানে ডান্স ক্লাছ কৰে। সেইবিলাক মই, মই কৰা নাছিলোঁ। তুমি কৰিছিলা নেকি, গানৰ কাৰণে কিবা?
হয়! মই মানে, অ'! মোৰ বহুত সেৰি আছিলে, ইচ্ছা আছিলে, গান শিকাব কাৰণে! কিন্তু, ঘৰৰ পৰা মোক মানে, আঁ গানৰ প্ৰতি ইমান আঁ ঘৰৰ মানুহে ভাল পোৱা নাছি ছিলে। ত' ঘৰৰ পৰাও মোক ইমান জোৰ, মানে, ইচ্ছা কৰা নাই। আৰু মই অ' কৈছিলোঁ দেউতা, মা-দেউতাক! যে মোক এনেকুৱা গানৰ স্কুলত নাম লগাই দিবৰ কাৰণে। কিন্তু, দিয়া নাই মোক।
মানে, তেওঁলোকে বেছিকে তোমাৰ, পঢ়াটোতহে গুৰুত্ব দিছে। নহয় নে?
হয়, হয়, হয়! ঠিকে কৈছে। পিছে, সিহঁতে ভাবিছে অকল গানটোই গানটো মানে, ইমান ভাবা নাই যে, গানটো কিবা উম, হ'ব পাৰে বুলি। সিহঁতে অকল পঢ়া খিনিয়ে ভাবিছে।
অ'! এইটো আমাৰ মানে, আমাৰ যোন, এতিয়া আমাৰ পেৰেণ্টছটো, আমাৰ পেৰেন্টছ বিলাকো এইটো মানে, জনাতো বহুত বেছি দৰ কাৰ। যে আমাৰ, অকল পঢ়াটোৱে সকলো নহয়। মানুহৰ, সকলো মানুহৰ এটা টেলেণ্ট থাকে, সকলোৰে থাকে। সেইকাৰণে, মা-দেউতায়ে সদায় আমাক এইবিলাক অ'! এইবলাকৰ প্ৰতি মানে অলপমান, চাপৰ্ট কৰিব লাগে। কিন্তু, নকৰে কিছুমানে। এইটো বহুত মানে মানে দুখ দুখ লগা যেতিয়া নকৰে আমি কৰিব খোজো পঢ়িব মানে কি হয় জানানে পঢ়া মা মোৰ মা দেউতাৰো এনেকুৱাই মানে তেওঁলোকে কয় নাচিব না নাচিবা নাযায় কিন্তু পঢ়িব লাগিব মানে পঢ়াটো মেইন প্ৰায়ৰটি ফাৰ্ষ্ট। তাৰপিছতে বাকী এইবিলাক, সেইটোয়ে।
ঠিকে কৈছা পিছে অ, মানে মোৰ মানে এনেকুৱাই যে মই যদি কিবা পঢ়ি-শুনি যদি কিবা হ'ব পাৰো অ, তেতিয়া মই ভৱিষ্যতত মোৰ গানটো মই আকৌ মানে সেই আৰম্ভণিৰ পৰা শিকিম বা ক'বলৈ চেষ্টা কৰিম বা কিবা এটা গানৰ প্ৰতি মই অ, হেৰি কৰিম বুলি মই ভাবিছোঁ ভৱিষ্যতত।
বা, এইটো তুমি বহুত মানে এটা ভাল অ, মানে সিদ্ধান্ত